অ'
হেল্ল'!
অ' কি কৰি আছা?
অ' এনেই আছো বা ৰবা ভাত চাত খাই উঠি এই মোবাইল ফোনটোৱে চাই আছিলো।
অঁ হয় নেকি? ভাত খালাই নেকি?
অঁ খালোৱে ৰবা আজি অলপ জল্দি খালো এনে দেৰিয়ে হয়।
অঁ অঁ অঁ ভালেচোন আজি জল্দিয়ে হ'লচোন। নাই ৰবা মই খোৱা নাই এতিয়ালৈকে, আমাৰ দেৰিয়ে হয়।
অ' অ'।
বাকী এনে ঘৰত খবৰ ভাল নে নাই?
ভালে ভালে চবে ঠিকেই আছে। তোমাৰ?
অ' ভালেই ৰবা।
হয় মানে এতিয়া ইমান গৰম পৰিছে ন একদম
অ এইেইকেইদিন গৰমতটো বহুত বেছিয়ে হৈছে দিয়াচোন একদম গৰমত মানুহোৰৰ বেমাৰ বেমাৰে বেছি হ'ব ধৰিছে
হয় উম
হয় সেইকাৰণে
অঁ
অঁ, মানে ইমান গৰমত মানুহ বিলাকৰ ইমান বেমাৰ হব ধৰিছে! একদম পানী চানী বেছিকে খাই থাকিব লাগে দিয়াচোন নিজৰ মানে অঁ শৰীৰৰ ওপৰত বহুত গুৰুত্ব, লগা হৈছে আজিকালি
তো হৈয়ে গৈছে আমি যিমান পাৰো, মানে গৰম দিনত যিমান পাৰো আমি ঠাণ্ডা পানীটো খাই দিওঁ যিহেতু আৰু আৰু আমাৰ গাটো বেয়া হৈ যায়! সেয়ে আৰু আমি ঠাণ্ডা পানীটো খাব নালাগে আৰু, অলপ কুহুমীয়া পানীয়ে খাব পাৰো আমি গৰম হলেও,
অ তুমি ঠিকে কৈছা সেইকাৰণে মানুহবিলাক বেমাৰো যেনে তেনে বেয়া মানে বহুত বেছি হৈ যায় আছে এইবিলাক কথা নুবুজে বা নাপাবাবে কাৰণে সেয়া আৰু লগতে বাহিৰা বস্তু বিলাকো দিনক দিনে খোৱাতো বেছি হৈ গৈছে! দিয়াচোন ঘৰৰ বস্তু বিলাক ইমান নাখায়ে,
হয়, হয় আজি এইটোতো ঠিকেই হ'লা আজিকালি মানে? অঁ মানে বহুতকে দেখিছো বা মইো নিজেও এনেকুৱাই আৰু যিমান পাৰো আৰু বাহিৰা বস্তু বুৰ খাব খোজো ব বা বহুতক দেখিছোয়ে এইয়া দোকানতে ধৰা ফাষ্ট ফুডৰ দোকানত গৈ সিহঁতক মানে বহুত বস্তু অডাৰ কৰি কৰি খাব বা বহুত বস্তু খায় কিন্তু ঘৰৰ ভাত তো হ'লে সিহতে খাব নোখোজে আৰু বহুত এনেকুৱা মানুহ দেখিছো দেই মইও,
হয়, হয় তুমি ঠিকে কৈছা! আজিকালি মইো এইবিলাক দেখা পাইছো তুমি যিহেতু, ক'লা তুমি বাহিৰা বস্তুৱয়ে খাই বেছি ভাল পোৱা! এনে ঘৰুৱা বস্তু ঘৰুৱা ৰন্ধনৰ ভিতৰত কি বেছি ভাল পোৱা! বাহিৰা বস্তুৰ লগত আৰু এইবিলাক বাদ্ দি ফাষ্টফুড কোনবিলাক এৰি পেলাই ঘৰুৱা কি ভাল পোৱা!
ঘৰুৱটো মই এতিয়া ভাত দাইল টোয়ে বেছি ভাল পাওঁ! তাৰ লগত, আলু ভাজা যদি থাকে বা এখন চাটনি থাকে হৈ যায় আৰু, বিশেষকৈ তো আলু ভাজি আৰু ভাত হ'লেও হৈ যায়! কিন্তু, আৰু কেতিয়াবা অকল আলু ভাজি ভাল নালাগে যদি দালি চাটনি এখন হৈ গলেও হৈ যায় আৰু, মানে মই এইখিনিয়ে প্ৰিয় বুলি ভাবো মই বেছি আৰু মোক ইমান, মচলা চচলা দিয়া বস্তু ইমান ভাল নাপাওঁ আৰু বিশেষকৈ তুমি এনে কি, ঘৰুৱা ৰন্ধনে খোৱা নে বিশেষ কে,
হয়, হয় ঘৰুৱা বস্তু বিলাকে মই বেছি ভাল পাওঁ! দিয়াচোন আৰু আমাৰ অসমীয়া খাদ্যত যিহেতু বিভিন্ন ধৰণৰ বস্তু আছে দিয়া! যোন অঁ মানে অসমীয়া খাদ্যৰ বস্তু বিলাক কৈ শেষ কৰিব নোৱাৰি! অঁ, মাছৰ পিতিকাই হওক, বা আলু পিতিকাই হওক টেঙাই মাছে মাংস হওক বা- এনেকুৱা বিভিন্ন ধৰণৰ সেই কি বুলি কয় ভেদাইলতা মানিমুনি বিভিন্ন ধৰণৰ বস্তু, টো আছে আমাৰ অসমীয়া খাদ্যত যোনবোৰ কৈও শেষ নহয় আৰু মানে তাৰ, চাদৰ লগত বাহিৰা বস্তু বিলাকে পাতাও নাপায়!
হয় এইটোতো হয়েই দিয়াচোন এ এইবোৰ যেনেকা তুমি কলাই এইবোৰ আছে, মানিমুনিয়ে হওক ভেদাইলতা এইবোৰ খাই থাকিব লাগে আমাৰ গৰম দিনত, তই ভেদলতা চেদলতা খুৱাই একদম ভালেই আৰু তাৰে লগতে এয়া, মাছ মাছ যদি ঔটেঙা দি, বনাইতে আৰু ভাল তাৰপিছতে, বহুত এনেকুৱা আমি শাক পাচলিও খাব লাগে আমাৰ নিজৰ যিহেতু স্বাস্থ্যটোৰ কথা ভাবিব লাগে আমি। শাক-পাচলি খালে কাৰণ আমাৰ তো নিজৰে বহুত শক্তি আহিব। অঁ, এনে তুমি শাক পাচলিৰ ভিতৰত কি কি খুৱানো।
শাক পাচলি টো আমাৰ বিভিন্ন ধৰণৰে আছে ধৰা এনেকুৱা, লাই শাক বা এনেকুৱা কিবা কিবি বহুত আছে আৰু সেই সকলো বিলাক আমি। মানে অ শাক পাচলি মানে সেউজীয়া শাক পাচলি আচলতে আমি বহুত। খাই থাকিব লাগে কাৰণ মানে সেইটো আমাৰ স্বাস্থ্যৰ বাবে বহুত বেছিয়ে ভাল। আৰু মানে উম মইতো লাই শাক টো বহুত ভাল পাওঁ ত সেই বিলাক উ যিহেতু আমাৰ ঘৰত বহুত বনাই থাকে। বা ইমান ধুনীয়াকে মাহঁতে পৰিষ্কাৰ কৰি বনাই। বাহিৰতো জানাই কিমান লেতেৰা হৈ থাকে সেই বস্তু বোৰ খোৱাতকৈ আছলতে। আমি ঘৰতে ধুনীয়াকৈ যোনবিলাক আমাৰ পৰিসকাৰকৈ বনোৱা হয় মাহতৰ। ইমান সেই কম মছলা দিয়ে বা ভালকৈ বনাই সেইবিলাক খাব লাগে। তেতিয়া আমাৰ শৰীৰটো ভালে থাকে।
হয় হয় মইয়ো এনেকুৱাকৈ বেছি মানে বহুত শাক ভাল নাপাওঁ ধৰ, দিয়াচোন মই এনে খুতুৰা শাক টোৱে ভাল পাওঁ আলুৰ লগত যেতিয়া মানে ভাজে আৰু মই মানে বহুত ভাল পাওঁ আৰু ঢেকীয়াতটো ভাল পাওঁ যেতিয়া কণী দি ভাজে। এনেকুৱাই আৰু মানে ভাল পাওঁ বেছি। হতে মই বিশেষকৈ এই ব্ৰাহ্মী হটো যে এইটো একদম বেয়া পাওঁ দে সেইটো মানে মই বহুতে তিতা তিতা পাওঁ খাবই মন নাযায় আৰু এনেকুৱা শাক পাচলি খালে তুমি যিহেতু অলপ, বহুত ভাল নিজৰ স্বাস্থ্যৰ বাবে প্ৰটিন পাম আমি। বা দাইল খালেও আমি যিহেতু প্ৰটিন নাপাম বা কণী খালে। এইবোৰ আমি য যোনবোৰত আমি নিজ, প্ৰটিন পাওঁ আৰু সেইবোৰ আমি খাব লাগে আৰু ঠিক তেনেকুৱা আমি। ফল মূলো খোৱা উচিত আমাৰ স্বাস্থ্যৰ বাবে আৰু
হয় তুমি ঠিকে কৈছা দিয়াচোন আমি মানে, ঘৰুৱা ৰন্ধনত যিহেতু ইমান গুৰুত্বপূৰ্ণ, ত সেইকাৰণে আমি সকলোবোৰ বস্তু খাব লাগে এনেকুৱা নহয় যে। অ কিবা ভাল নালাগে বা কিবা কিবি আজিকালিতো জানাই, সৰু সৰু ল'ৰা ছোৱালী বিলাকৰ বাহানা কিমান যে। শাক পাচলি নাখায় কিবা নাখায় আচলতে এনেকুৱা হব নালাগে সেইটো অ বেয়া। আমি এ কি বুলি কয় আহ আহ এতিয়া আমি। সকলোৱে নিজৰ স্বায়তোৰ কাৰণে যিহেতু ভাবয়ে ত সেই কাৰণে আমি নিজৰ স্বাস্থয়, ত কাৰণে যোনবিল বিলাক ভাল আৰু সেইখিনি কৰিব লাগে।
হয় হয় আমি সেইয়েতো আমি সেইবাবে আমি যিমান পাৰো মানে। বাহিৰত ৰন্ধা এইবোৰ খাব নালাগে যিমান পাৰোমে ঘৰুৱা ৰন্ধন, খাব লাগে ঘৰত বনাই বা কেতিয়াবা আমাৰ কিবা খাব মন গ'লেও ধৰা আমি অ পকীয়ে খাব মন গ'ল বা যিয়ে খাব মন গ'ল আমি বাহিৰত সেইবোৰ বনাই, আচলতে আমি ভাজি ভাজি খাব নালাগে আৰু যিহেতুকে আমি ঘৰতে ধৰা কেতিয়াবা। বেচনতে পিয়াজ দি কেনে এনেকৈ ভাজি খাব পাৰো আৰু এইবোৰ বনাই খাব পাৰো যিহেতু। সেইয়ে আৰু মানে যিমান পাৰো আমি বাহিৰৰ এইবোৰ ফাষ্ট ফুড বোৰ আমি- খাব বে খাব নালাগে আমি।
হয়, তুমি ঠিকে কৈছা এনেকুৱা মানে- বহুত দিন পুৰণা তেলবোৰ থাকে ন সেইবিলাকৰ কাৰণে আমাৰ শৰীৰটোক বহু ক্ষতি কৰে আৰু। বা এনেকুৱা ৰাস্তাৰ ওচৰতে দোকান বোৰ থাকে তাৰ পৰা কিমান ধূলি বাৰি পৰি থাকে। সেইবোৰৰ কাৰণে আমাৰ মানে স্বাস্থয়টো বহুত ক্ষতি কৰি দিয়াচোন ত আমি সেইবিলাক- এ এ মানে যিমান পাৰো এৰাই চলিবলে বা আমাৰ কেতিয়াবা বহুত খাব মন মানে কেত- তিয়াবা হয় দিয়াচোন এনেকুৱা। ফাষ্ট ফুড বাহিৰত দেখিলে বা কবাত শুনিলে আমাৰ একদম খাব মন যায় তাত- সেইবিলাক বস্তু আমি ঘৰতো বনাব পাৰো দিয়াচোন অকমান কষ্ট হয় কিন্তু, আমি যদি সেই বস- মানে যোনবিলাক লাগতিয়াল বস্তু সেই বস্তুটো বনাব কাৰণে- ত' সেইখিনি যদি আমি ঘৰত আনি নিজে বনাও তেতিয়া মানে অকমান- উম পৰিমানটোও বেছি হয় বা সোৱাদটোও বেছি হয় বা মানে- এনেকুৱা আমাৰ স্বাস্থয়ৰ বাবে ক্ষতি যিমান হয় মানে সেইটো কমি যায় বহু খিনি। ত' আমি সেনেদৰে অকমান নিজৰ কাৰণে ভাবিব লাগে।
হয় হয়, এইটোটো হয়ে আমি মানে নিজৰ কথাও ভাবিব লাগিব যিহেতু আমি নিজেও- কাম আমি নিজেও পঢ়া শুনা কৰো বা কাম কৰো আমি নিজৰ স্বাস্থয়টো ভালে ৰাখিবলৈ হলে আমি- যিমান পাৰো কম কম পৰিমাণতে মানে ফাষ্ট ফুড মানে বাহিৰা বস্তুবোৰ খাব লাগে আৰু। বিশেষ- কৈ বেছি এনে ধৰ আমি সপ্তাহত এদিন বা দুদিন খাব লাগে বা সদায় এনেকুৱা নহয় যে আমি সদায়ে খাওঁ। সদায় ধৰা ভাত দাইলও আৰু ঠিক তেনেকৈ গধূলি সময়ত ধৰা সদায় আমি- বাহিৰা বস্তু হয় এনেকুৱা কৰিব নালাগে আৰু আমি সপ্তাহত এদিন বা দুদিন কেতিয়াবা- মানুহৰ মন যায় দিয়াচোন খাব তেতিয়া- খাব পাৰো ধৰা কেতিয়াবা আমাৰ খাব মন গ'লেতো আমি- অ ধৰাণ এ চাওমিনে খাব মন গ'ল তেতিয়া আমি আক- তাৰে আজিকালিতো এইবোৰত ইউটিউবে হওক যিহতে হওক, এইবোৰতো পায়ে থাকো আমি আটাৰেও চাওমিন বনাই খাব পাৰো। আজিকালি এইবোৰ ফা এ যেনেকুৱা- তোমাৰ মিঠাইৰ ক্ষেত্ৰতো হওক এইবোৰ নিজে নিজে বনাই খাব পৰা বস্তুবোৰ আমি বনাই খাব লাগে। যিমান পাৰো আমি মানে বাহিৰৰ বস্তুবোৰ আমি- আয় যিমান পাৰোঁ আমাৰ খাৱাতো বাদ দিব লাগে কাৰণ বাহিৰৰ বস্তুতো আমি- এই কিমান কি ধূলি পৰে সেইবোৰ আমি গম নাপাও কিমান- কি মাখি এইবোৰ আহি পৰি থাকে কিমান লেতেৰা ন এইবোৰ দেখিলে একদম- ঘিনে লাগে যিহেতু এইবোৰ আমাৰ পেটত যাব পেটত গৈ পিছত আমাৰ পেটৰ অখুৰ হব। এই যিমান- আমি পাৰো মানে চফাকৈ ঘৰুৱা ৰন্ধনৰে ঘৰতে বনাই চনাই খাব পাৰো আৰু মই ভাবো দেই।
হন তুমি ঠিকে বাৰ ভাবিছা দিয়াচোন আৰু লগতে মই এইটো কথা ভাবো যে আজিকালি- কিছুমানে কি কৰে অকল মানে ছোৱালী বোৰে ঘৰৰ ৰন্ধন বোৰ শিকি থাকে বা ঘৰৰ- বস্তু বোৰ বনাব শিকি থাকে কিন্তু আচলতে এনেকুৱা কৰিব নালাগে আজিৰ দিনত। ল'ৰা হওক ছোৱালী হওঁক সকলোৱে শিকিব লাগে মানে ঘৰৰ বস্তু বোৰ বনাব কাৰণ কিত- তিয়াবা- বিপদ হলে তেতিয়া মানে দৰকাৰ হ'ব পাৰে দিয়াচোন কিছুমান ঘৰত মানে- ছোৱালী নাথাকিলে সেইবিলাক ঘৰত লৰাবোৰে মানে অ সহায় কৰিব লাগে। ত' মানে আমি সক সকলোবোৰ ভাবিব লাগে। আমি অকল ছোৱালী বোৰে যে এইবিলাক কাম কৰি থাকিব লাগে, সেনেকুৱা নহয়। ল'ৰাখিনিও বহুত খিনি জানিব লাগে। কাৰণ বহুত ল'ৰা আজিকালি কি কৰে, ল'ৰা হওক ছোৱালী হওক বাহিৰত থাকিব যায়, পঢ়ে। ত' কিছুমান হোষ্টেলতো নিজে বনাই খাব লাগে ন, সেইবিলাক কত যাতে নিজৰ একো মানে মানে প্ৰব্লেম নহয় সেইটো কাৰণে আমি নিজে শিকিব লাগে, কে বনোৱা খিনি।
অঁ হয়, এইটোতো হয়েই। ল'ৰাবোৰেও শিকিব লাগে। এইটো ঠিকে ক'লা, কাৰণ বহুতো এনেকুৱা মই দেখিছোঁ। হোষ্ট তেলত থাকে ন সিহঁতেতো তাতে বনাব লগা হৈ যাব ন, কেত কেতিয়াবাতো ইহঁতে হোষ্টেলত গ'লে নিজে বনাই খাব লাগিব যিহেতু। সেইয়া আৰু যিমান পাৰি সিহঁতে ঘৰুৱা ৰন্ধন শিকিব লাগে, ল'ৰা অকলে ছোৱালীবোৰে অকল বনাব, ল'ৰাবোৰে শিকিব লাগে আৰু মই ভাবো আৰু আমি যিমান পাৰো ঘৰুৱা ৰন্ধনে খোৱা উচিত আৰু আমাৰ বাবে।
আজি ৰাখিছো দিয়া নহলে, তোমাৰ লগত কথা-পাতি ভাল লাগিলে। আজি ৰাখিছোঁ তেন্তে।
অ' অ' দিয়া তে, ৰাখিছো দিয়া আজিৰ বাবে ধন্যবাদ।
এতিয়া